আছোঁ
শুনিছিলা
অঁ, শুনি আছো কোৱা।
শুনিছানে?
অহ শুনি আছো কোৱাচোন। অ, শুনিছো।
অ, টোপনি গলা নেকি?
নাই যোৱা। এই মাত্ৰ ভাত খাই কিনে বহি আছোঁ।
অঁ, মইয়ো এনেই আছিলো ৰবা। পাছে
অ এতিয়া মানে মোবাইলটোকে চাই আছিলো নাই, নাই। খোৱা নাই ৰবা। খাওঁহে মানে। এ মানে মই ৰ এটা কথা কব ওলাইছিলোঁ ৰ'বা তোমাক।
এ, কোৱাচোন কি কথা?
অ মানে মই মানে মোবাইলটো মোবাইল ফোন টোয়ে চাই আছিলো ন, সামাজিক মাধ্যমে ব্যৱহাৰ কৰি আছিলো। তাই মানে মোবাইল ফোনটো ব্যৱহাৰ কৰাতে মই ভাবিলো যে সামাজিক মাধ্যমৰ ওপৰতে কিয়নো আমি দু দুয়োজনে অলপ কথা পাতিব পাৰো বা আলোচনা কৰিব পাৰো নেকি?
বা তুমি আজি বহুত ধুনীয়া তুমি আজি বহুত ধুনীয়া মানে আৰু ভাল কথা ওলাইছা। আজিকালি মানে সামাজিক মাধ্যমটো বহুতো মানে উপকাৰিতা আৰু অপকাৰিতা ওলাইছে ন? তোমাৰ ধৰা মানে সামাজিক মাধ্য মে আমাক বহুত সহায়ো কৰিছে তোমাৰ মানে ল'ৰা ছোৱালী বিলাকৰ বা অ তোমাৰ ষ্টুডেন্ট বিলাকৰ কাৰণে বা কামৰ কাৰণে বা তোমাৰ যাৰ যাক ইন্টাৰভিউৰ কাৰণে মানে বহুতো মানে কাৰণে আমাৰ মানে সহায় কৰিছে আৰু সামাজিক মাধ্যমে।
হয়, হয়। এইটো ঠিক কথা কলা তুমি। আৰু চাবা যে
এয়া যে বৰ্তমান সময়তটো সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে যেনেকুৱা এতিয়াতো চাবা গলে আহ চাব গ'লে আজিকালি যিমান পৃথিৱীৰ মানুহ আছে গোটেই বোৰে আজিকালি সামাজিক মাধ্যমে ব্যৱহাৰ কৰে। আৰু যেনে। ইনষ্টাগ্ৰাম, ফেচবুক বা হোৱাটছপ, ইউটিউব। তই তাৰে এইবোৰ গোটেইবোৰ আজিকালি মানে এ এপ এ সামাজিক মাধ্যমৰ দ্বাৰা দি সিহঁতে ব্যৱহাৰ কৰে।
হয় একদম ঠিকে কৈছা তুমি আজিকালি চাবাত তোমাৰ মানে এপ বিলাকো বহুতো এনেকুৱা ওলাইছে যাৰ কাৰ মানে যাৰ কাৰণে আমাৰ কাম বিলাক বহুত খৰচ হৈছে তোমাৰ ঘৰতে আজিকালি চব বস্তু বস্তু বিলাক পাই যাওঁ বা কাপোৰ ধওক বাহ, খুৱাই বস্তু হওক যিকিনো নহওক আজিকালি আজিকালি মানে ফটককে পাই যাওঁ মানে মানে লাগিলে আমি বস্তুবিলাক পাই যাওঁ
হয় হয় এইটো ঠিক কথা কলা। যে আমি এ কিছুমান যদি আমাক বস্তুৰ প্ৰয়োজন হয় আৰু এটা যদি আমি এ অৰ্ডাৰ কৰি দিও তেতিয়া আমাৰ ঘৰৰ দুৱাৰ মুখতে আহি পায় আমাৰ। আমাক লগা বস্তুতটো আমি পাই যাও তৎক্ষণাত মানে এইটো টিক কটা কলা তুমি । তুমি আৰু চাবা যে সামাজিক মাধ্যমৰ এ ভাল ব্যৱহাৰৰ লগতে বহুতো এনেকুৱা আহ অপকাৰিতাও আছে বেয়া ব্যৱহাৰো আছে যেনেকৈ চ বা আজিকালিৰ যোনবোৰ মানে বহুতো এনেকুৱা মই দেখিছো। আৰু ছোৱালী এনেকুৱা বহুতো বেয়া ভিডিঅ' এনেকুৱা বা কিবা ফটো ভাইৰেল কৰি দিয়ে বুলি মই দেখিছো বা বা চাবলৈ পাইছো তাৰ পিছতে চাবা যে। বহুতো ছাত্ৰ ছাত্ৰী আজিকালি অঁ পঢ়ে পঢ়া শুনা কৰিম বুলি কয় বা অনলাইন ক্লছ কৰি সিহঁতে মোবাইল ফোনতটো চাই থাকে ইতা মোবাই এনেকৈ সিহতে মানে এটা বেয়া ব্যৱহাৰ কৰি আছে। সৎ ব্যৱহাৰ কৰা নাই সামাজিক মাধ্যমৰ।
হয় একদম ঠিক হৈছে। আজিকালি মানে তোমাৰ সামাজিক মাধ্যমৰ উপকাৰিতাও বহুত আছে ৰ। অপকাৰিতাও মানে তোমাৰ বহুতো আছে আজিকালি হিচাপে তোমালোকে ব লৰা লৰাবোৰ। লৰা বোৰো নহয় আজিকালি ছোৱালী বিলাকো মানে এই গেম বিলাক পাবজি গেম বা ফ্ৰি গেম খেলি যাৰ ফলত মানে তেওঁলোকে মানে পঢ়াত মানে একদম বাদেই দিছে আৰু মই কিছুমান এনেকুৱা নিজ শুনি আছো যে গেমৰ কাৰণে মানে আজিকালি ল'ৰা ছোৱালী বিলাকেও মানে। চুচাইডো কৰি আছে মানে এনেকুৱা শুনা পাইছে মানে কি হৈছে তোমাৰ মানে আজিকালি মানে ম আজিকালি মানে তোমাৰ মানে ল'ৰা ছোৱালী বিলাকো পৰীক্ষা পালে মাা পালে। তোমালোক মানে কি কয় তা তাৰে মা দেউতাহঁতেতো খেলিব এদিনা গেম যাৰ কাৰানে তেওঁলোকে মা দেউতাই ল'ৰা ছোৱালীৰ মোবাইলতটো লুকাই দিয়া এখানে বা ত তেওঁলোকে ল'ৰা ছোৱালী বিলাকে গেম খেলিব নোপোৱাৰ কাৰণে মানে পকাৰ টাইপৰ হয় কিন্ত মানে এনেকুৱা যে চুচাইড কৰি লৈছে বা মানে মৰিয়ে গৈছে এনেকুৱা বহুততো নিউজ শুনা পাই আছো মই সাধাৰণ গেমৰ কাৰণে
অ এইটো ঠিক কথা হলে দেই ময়ো বহুত শুনিছো এনেকুৱা যে বা নিউজতো লিখিছো টো তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে। এ। যোনবোৰে মানে গেম খেলিবলৈ নাপা নিদিলে সিহঁতে মানে গেম খেলিব নাপালে সিহঁতে আত্মহত্যা কৰি লয় ময়ো বহুত এনেকুৱা পাইছিলো বা আৰু সেইবোৰ খবৰ শুনি বহুত দুখ লাগে যে এ সামাজিক মাধ্যমৰ বহুতেই বহুত বেয়া ব্যৱহাৰ কৰি আছে আৰু চাব যে কেতিয়াবা আৰু মানুহে উ। সবা খবৰ বা গুজব সামাজিক মাধ্যমৰ জৰিয়তে বেয়া পায় কিছুমান আৰু চাবা যে - - যোনবোৰ মানে সঁচা খবৰ নহয় মানুহবোৰে আৰু সেইবোৰ একদম বিয়পাই ফুৰে বহুতো ভাল বেয়া খবৰো বহুতে বিয়পাই। ব্যয়ক্তিগত তথ্যয়ৰ সুৰক্ষা এটা ডাঙৰ সমস্যা ন আমি। এনেকৈ কেতিয়াবা আমি একো একো কতও আমি। ত ৰাখিব নোৱাৰিম যদি এনেকৈ চব মানে বিয়পি পৰে। আমাৰ এইটো নিজৰ বাবে বহুত সমস্যা এটা হৈ পৰিব।
হয় একদম ঠিক হৈছে। আজিকালি তোমাৰ মানে যোনবিলাক বস্তু অ সেইবিলাক এনে ন তোমাৰ মানে বাতৰি কাগজত বিলাক দি দিয় বা বাতৰিত দি দিয়ে আৰু তোমালোকৰ তোমাৰ মানে বহুতো এনেকুৱা ওলাইছে যে মানে যোন বিলাক বস্তু নহয় সেইবিলাকো তোমাৰ আজিকালি মানে দি দিয়ে যে এইবিলাক হয় বা এনেকুৱা নিউজ দি দিয়ে তোমাৰ মানে বহুতে এনেকুৱা আৰু চাবা তোমাৰ আজিকালি আৰু তোমাৰ আগতে আৰু তোমাৰ মানুহ বিলাকে। চিঠি দ্বাৰা বা মানে পাৰ চৰা ভৰিত বা বান্ধি কিনে তোমাৰ চিঠি বিলাক দিছিল। যাৰ কাৰণে বহুত সময় লাগিছিলে কিন্তু আজিকালি এনেকুৱা নাই আজিকালি এটা মেছেজ কৰি দিলে তুমি মান তোমাৰ বন্ধুত্ব বা তোমাৰ পৰিয়াল বিলাকৰ লগত বা যি নহওক কিবা কামৰ কাৰণে আজিকালি তুমি মানে এটা মেছেজ কৰিলে হৈ যাব
হয় এইটো কথা হলা যে যে আগতেতো মানুহবোৰে যে এইটো কলা তুমি এই মাত্ৰ অ পাৰৰ ভৰিত বা কিবা চৰাই ভৰিত আৰু এনেকে চিটি দি পঠাইছিলে এনেকৈ এ এ মানুহে খবৰ লৈছিলে আজিিকালি আৰু এইটোয়েে মেছেজ বা এটা ফোন কল বা এটা ভিডিঅ' কল হৈ গ'লে মানে গোটেই খবৰ পাই যাও আমি মানুহজন ক'ত আছে কেনেক কৈ আছে কিমান দূৰত আছে এইবোৰ চব খবৰ পাই যায় এইটো ঠিক কথা কৈছা তুমি আৰু চাবা যে দীঘলীয়া সময় ধৰি যদি আমি বা বহুতো সৰু শিশু আছে সিহঁতে যদি মোবাইল ফোনটো সামাজিক মাধ্যম ব্যৱহাৰ কৰি থাকে সিহঁতৰ চকুৰ বা স্বাস্থ্যৰো সমস্যা হব পাৰে ন বহুতৰ মুৰৰ বিষ হয় বহুতৰ চকুৰ চকুৰ সমস্যা হয় চকুৰে নেদেখে লগতে আৰু চবে যে মানুহে বাস্তৱ জীৱনৰ সম্পৰ্কতকৈ অনলাইনৰ অনলাইন সম্পৰ্ক বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে যেনেকৈ চাবা বহুতো এনেকুৱা মই দেখিছো ছাত্ৰ ছাত্ৰী আছে যোনবোৰ ঘৰত মানে মোবাইল ফোনতটো ব্যৱহাৰ কৰি থাকে। সামাজিক মাধ্যম যেতিয়া চাই মানে ব্য্ৱহাৰ কৰে সিহঁতক যদি কিবা এটা কাম কৰো ধৰা আমি সিহঁতে তেতিয়া মানে খঙতে কাম অ কব যে নাই নকৰো নকৰো কিবা এনেকুৱা টাইপত কয় সেইবোৰ দেখি ভাল নালাগে ন যে এনেকুৱা বহুতো আমি সেইটো মানে দেখিছো যে সামাজিক মাধ্যমৰ ফলত বহুতে নিজৰ। দীঘলীয়া সময়বোৰ আহ ব্যৱহাৰ আহ বহুতো বেয়া ব্ৱহাৰ কৰি দিছে নিজৰ পৰিয়ালৰ লগত সিহঁতৰ নিজৰ ভ ভাল বন্ধু এ ভাল সম্পৰ্ক এটা ভাঙি পেলাই সিহঁতে এটা সামাজিক মাধ্যমৰ বাবে।
হয় হয় তুমি ঠিকে কৈছা। আজিকালি এনেকুৱা মানে এনেকুৱা বুলি ন প্ৰায় ভাগ ল'ৰা ছোৱালী বিলাক। মানে মোবাইলৰ কাৰণ সামাজিক মাধ্যমৰ কাৰণে নিজৰ পৰিয়ালৰ লগত তোমাৰ সময় দি বিলাক কটাব পাহৰি গৈছে বা তেওঁলোকৰ লগত কথা পাতিব ভালকে মানে পাহৰি গৈছে। তেওঁলোকে অনবতে মানে মোবাইল চাই থাকে। বাহ তোমাৰ মানে এনেকুৱা গেম গেম বিলাক খেলি থাকে যাৰ ফলত তেওঁলোকৰ পৰীক্ষা তাৰ মানে বেয়া হৈ যায় বা এনেকুৱা আৰু তোমাৰ মানে আজিকালি এনেকুৱা আছে সৰু সৰু সৰু বাটচা আচছাই তোমাৰ হাত সাত মাহ ছয় মাহ মানে সাত মাহ বা এবছৰীয়া ল'ৰা ছোৱালী বিলাকো আজিকালি খাবলৈ অ খাবৰ সময়ত তোমাৰ মোবাইল লাগে। বা মানে এনেকুৱা কাৰ্টুন বিলাক চাই আৰু বিশেষকে মানে আজিকালিতো তোমাৰ হেৰি ক ল'ৰা ছোৱালী বিাকে বিশেষকৈ বেছি মোৱাইল চোৱা কাৰণে তোমাৰ চকুৰ বেমাৰ বা এনেকুৱা মূলৰ বিষ বা স্বাস্থ্যৰ কাৰণে বহুতো বেয়া তোমাৰ মোৱাইল চোৱা, আৰু বহুতো আজিকালি মানে তোমাৰ ককা আইতা বা মা দেউতাহঁতৰ লগৰ সময় কথা পঢ়াবোৰ পাহৰি গৈছে অনবৰে অকল মোবাইলে চাই থাকে বা কিবা কাম কৰিব দিলে নক কৰে নোৱাৰো বুলি কয় কিন্তু সামাজিক মাধ্যমটো চাইএ থাকে।
ঠিক কলা এইটো তুমি দেই সঁচাকৈ আৰু চবে বিভিন্ন সামাজিক অভিযান আৰু অৱ সহায়মূলক কাৰ্যসূচী ইয়াৰ জৰি়য়তে দ্ৰুত ভাৱে মানুহৰ ওচৰলৈ যায় সেয়ে আমি সামাজিক সামাজিক মাধ্যমক আমি অ ভাল কামৰ বাবে ব্যৱহাৰ কৰাটো উচিত ন আমি যদি সামাজিক মাধ্যম এটা শক্তিশালী যদিহে আমাক আমি সৎ ব্যয়ৱহাৰ কৰোতে ইয়াৰ সঠিক ব্যৱহাৰৰ অতি প্ৰয়োজন এ উপকাৰ লাভ কৰিবলৈ হ'লে আমি অব্যহাৰ অপব্যৱহাৰৰ পৰা আঁতৰি থাকিব লাগিব আমি বেয়া ব্যৱহাৰ কৰিব নালাগিব সামাজিক মাধ্যম তোমাৰ সঠিক ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমাৰ আহ ভাল সফল হ'ব আমাৰ জীৱন তৰ উন্নতি হব বা আমি ভৱিষ্যতৰ লগত ভাল এটা সফল হব বহু সৰু আহ বহু সৰু ব্যৱসায়ীৰ সামাজিক মাধ্যমৰ সহায়ত সফলতা লাভ তুমি এনে ব্যৱসায়ৰ ওপৰত সামাজিক মাধ্যমত কিবা জানানে
হয় হয় ঠিকে কৈছা এতিয়া তোমাৰ চাবা আমাৰ যেতিয়া লকডাউন হৈছিলে বা কৰোনা ভাইৰাছ সময়ত যেনেতে আমাৰ কভিড নাইণ্টিন আছে তেতিয়া আমি ঘৰৰ পৰা মানে সকলো বিলাকে মানে ঘৰৰ পৰা অলপ দি তেতিয়া এক মাত্ৰ তোমাৰ ভিডিঅ' ক'লৰ দ্বাৰা দিয়ে মানে সামাজিক মাধ্যমত মাধ্যমৰ দ্বাৰা দি আমি মানে ক্লাছ বিলাক কৰিব পাৰিছো ছাত্ৰ ছাত্ৰী বিলাকে বা কিবা ই কামেই হওক তোমাৰ চব অনলাইনৰ দ্বাৰা হৈছিলে বাৰ আজিকালি তোমাৰ চাবা অনলাইন লাইন বুকিং টিকেট বা তোমাৰ হোটেলৰ বুকিং চব আজিকালি অনলাইনত হৈ যায়
এইটো একদম তুমি ভাল কথা কলা দেই যে আজিকালি এইবোৰতো আগ যে ক ক কৰোণনা ভাইৰাছৰ সময়ত যেতিয়া লকডাউন হৈছিলে সেইটো ভাল কথা কলা তুমি যে এইখিনি সময়ত আমাৰ ক্লাছ বোৰে অনলাইনত হৈছিলে আমাৰ কাম বোৰো অনলাইনতে হৈছিলে সেইটোয়ে আমাৰ সামাজিক মাধ্যমৰ সদ ব্যৱহাৰ কৰা হৈছিলে সেইখিনি সময়ত আৰু আৰু
আমি মানে সামাজিক মাধ্যম সঠিক ভাৱে আমি ব্যৱহাৰ কৰিব লাগিব আৰু আমি সামাজিক মাধ্যম কে তেনেকুৱা আনৰ ওপৰত নিৰ্ভৰ কৰে আমি যিমান পাৰো আমি সঠিক ব্যৱহাৰ কৰিব লাগে। বা আজিকালি এনেকুৱা তোমাৰ চাইবাৰ অপৰাধ ওলাই গৈছে যিনে মানে এনেকুৱা ফোন কৰে আমি এনো এনেকোৱা ফালৰ পৰা আহিছো আপোনাৰ তাতে এনেকুৱা অ টি পি যাব আৰু সেইবিলাক কথা আমি কেতিয়াও শুনিব নালাগে নিজৰ মানে অ টি পি বিলাক বা যি বস্ত নহওঁক মানে বা তোমাৰ পাছৰ্ডত কথা আমি মানে বেলেগক দিব নালাগে বা অ টি পি নাম্বাৰ ক'ব নালাগে কাৰণ আজিকালি বহুত কেম বা তোমাৰ চাইবাৰৰ ওপৰত ওলাইছে
হয় হয় ঠিক কথা কলা আৰু সেয়হে আমি আহ সচেতন ভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুত উপকাৰ লাভ কৰিব পাৰিম ন পাছে আজি তোমাৰ লগত এই সামাজিক মাধ্যমৰ বিষয়ে বহুতো কথা জানিব পাৰিলো মই নজনা বিষয়ে জানিলো তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে মোৰ আহ
কাৰণ ময়ো কিছুমান কথা জাননা নাছিলো যোনটো তোমাৰ পৰা মই আজি জানিব পাৰিলো আশা কৰো পিছতও আমি এনেকুৱা ক বিলাক আলোচনা হব
অ নিশ্চয় নিশ্চয় পাৰিম দিয়া আৰু নে পিছলৈকে আমি পাম
হয় দিয়া ধন্যবাদ
অ ধন্যবাদ।